নমস্কাৰ নমস্কাৰ
এ ঘৰতে তুমি
অ' আছো ঘৰতে
খব খাতি ভাল আৰু
খব‌ খাতি বৰ্তমানলৈকে ভালে আছে
অ' এ আছো আৰু
কেনেকুৱা বহুত গৰম পৰিছে একদিন
অ' এইয়া ফেনৰ তলতে ঘৰত আছো
হয় নেকি, খোৱা বোৱা হলনে নাই?
এই চাহ খালোঁ।
অহ অহ ময়ো খালো খাই অলপ এতিয়া এই ৰাস্তা এতিয়া ইয়াত অলপ টাইম।
আহ। ঠিকে আছে বাকী অহ অহ কোৱা।
মানে এইফালে অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিছিলোঁ।
অহ কোনফালে বা এতিয়া?
তাকে ইয়াত অলপ আলোচনা কৰোঁ।
অহ আৰু কোন কোন যাবা?
লগৰকেইজনমানে যাম বুলি
আহ কেতিয়ালে?
এ পাঁচ জুলাইৰ পাঁচ তাৰিখ মানত যাওঁ।
এতিয়া ক'ত বা যোৱা এতিয়া হয়।
এইফালে অলপ ঠাণ্ডা জাগাত শ্বিলং এনেকে গ'লে ভাল হ'ব।
অঁ' শ্বিলং অঁ' বহুত গৈছে সেইপিনে গ'লে ভাল লাগিব। এতিয়া কেইজনমান যোৱাটো হ'ব?
আমি চাৰি পাঁচজন মান যাম। ভাল লাগিব তুমি তুমিও ওলাই যাবা।
তাকেই এতিয়া দুই তিনিদিন থকাকে যাব লাগিব।
অঁ' অঁ' যাব লাগিব উম।
এতিয়া আলোচনাটো কৰিব লাগিছিলে ন।
আলোচনাটো তাকেই এতিয়া তোমাৰ লগতো অলপ কথাটো পাতো বোলো। তাৰপিছত তুমিও সিহঁতৰ লগতো কথা পাতিবা।
অহ।
গোটেইখিনি একমত হলে ভাল হ'ব ন। একমত হৈ কথা পাতিব মই কিন্তু ভ্ৰমণ কৰিবলৈ বহুত ভাল পাওঁ নতুন ঠাই চাবলৈ আৰু নতুন নতুন অভিজ্ঞতা লাভ কৰিবলৈ মোৰ ভাল লাগে মানে বহুত।
অহ মোৰো ভাল লাগে নতুন নতুন জ্ঞান নতুন নতুন খায়েই বস্তুবোৰ গম পোৱা যায়।
পৰিৱেশবিলাক মই মানে বিশেষকৈ বেছি ভাল লাগে।
অহ শ্বিলং চাইদে গ'লে পৰিৱেশটো ভাল লাগিব প্ৰাকৃতিক সেউজীয়া। বৰষুণ সেইটো চাইডে বৰষুণ পৰিয়ে আছে ভাল লাগিব।
অহ।
এতিয়া যোৱাটো নহলে
নহ'লে হ'ব আৰু হ'ব হ'ব অহ।
বাকী ভাত চাত খালানে নে নাই?
ভাত নাই খোৱা অলপ দেৰি হব। কোৱাচোন বাৰু ভ্ৰমণৰ প্ৰয়োজনীয় প্ৰয়োজনীয় বুলি কিয় ভাবা? মানে কিয় ভাল পোৱা সেনেকে।
এতিয়া ভ্ৰমণ কৰিলে এতিয়া মন বোৰ
উম
নতুন নতুন জ্ঞান কথাবোৰ গম পাম তাৰ সাজ পোছাকবোৰ কেনেকুৱা। হয় এতিয়া আমাৰ অসম এইটো অসমৰ জিমানবোৰ--অসমীয়া বিহু এতিয়া শ্বিলঙৰ চাইডে নগা, খাচী
আহ।
সেইবোৰ মানুহৰ লগত কথা পাতিব পাৰিম।
উম ঠিকে কৈছে অ ঠিকেই ঠিকেই আৰু উ ভ্ৰমণে আমাৰ মন মনটো সতেজ কৰি তোলে।
হয় ভাল লাগিব মনটো কিমান আৰু ঘৰত সোমাই থাকিম
দৈনিক দৈনিক ব্যস্ততা জীৱনৰ পৰা অলপ সময় আঁতৰি থাকিবলৈ ভ্ৰমণ বহুত উপকাৰী হয় কিন্তু।
হয় সেইটো কাৰণেতো দুদিন দুই তিনিদিন থকাকে যাম কৈছোঁ।
তুমি এনেই আগতে ক'ত, তুমি আগতে শেষবাৰৰ কাৰণে ক'ত ভ্ৰমণ কৰিছিলা আগে।
মই সেশবাৰ অৰুণাচল গৈছিল দেই মহা মহাবিদ্যয়ালয়ৰ পৰা লৈ গৈছিল
তাতে তুমি কি - কি দেখিলা মানে আমাৰ আমাৰ ইয়াত প্ৰাকৃতিক পৰিৱেশ আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ মানে পাৰ্থক্যতটো কিবা আছে নেকি বাৰু তেনেকুৱা
প্ৰাকৃতিক পৰিৱেশ মানে পৰিৱেশটো অলপ বেলেগ আৰু এইটো অলপ ঠাণ্ডা ঠাণ্ডা। আমি বেছি দূৰলৈ যোৱা নাই মানে অৰুণাচলৰ বৰ্ডাৰ আমাতকৈ অলপ ঠাণ্ডা আৰু।
তাতে চ পাহাৰেই হয় ন চব চবে পাহাৰ হয় মই মানে যোৱা নাই এইটো চাইদে,
আহ এদিন যাম একেলগে,
অ, মই মানে এইটো চাইদে
এতিয়া মানে এতিয়া যোৱাটো সঠিক নহ'ব। বানপানী এ ভূমিস্খলন হৈ আছে ন'
হয় নেকি?
এতিয়া যাব নালাগে আচলতে এতিয়া বানপানী বহুত হৈছে। আমি টিভিত পাইছোঁ।
অ' অ' এনেই তুমি তাত অ, যাব পাৰা এনেই তুমি তাত মানে বিশেষ কিবা আকৰ্ষণ কিবা দেখিছা নাই মানে।
আগখন মানে প্ৰাকৃতিক পৰিৱেশটো ভাল লাগিছে আৰু আৰু যোনটো সূৰ্য উদয়ৰ সময়খিনি ভাল লাগে
অ - অ - অ তাতে একদম বহুত ধুনীয়া চাগে ন।
অ- অ ভাল লাগে তেতিয়া ৰাতি। ৰাতিপুৱা যোনটো মানে বতাহ উদয়ৰ চাৰিটা পাঁচটা পাঁচটামান বজাত বহুত ধুনীয়া লাগে মানে পৰিৱেশটো বহুত ধুনীয়া আনন্দময় লাগি যাই মনটো।
উম, এতিয়া তুমি এয়া কাজিৰঙালৈ গৈছা নাই।
কাজিৰঙা এবাৰ গৈছো এতিয়াতো যেতিয়া এতিয়াতো বানপানী যাব। গৈ নোৱাৰি।
যাব নোৱাৰিম তাতেতো আমাৰ অসমৰ এশিঙীয়া গড়ৰ কাৰণে, বিখ্যাত হয় গড় বাহিৰে আৰু কি কি জন্তু থাকে বাৰু তাতে,
এ তোমাৰ কি পাবা হাতী পাবা বাঘ যদি তোমাৰ যদি দিন ভাল থাকে তুমি দেখিবা তেনেকে বান্দৰ পাবা সোণালী বান্দৰ, এনেকে মানে। সদায় দেখা পোৱা নাযায় গড়টোও দেখিবা আৰু বেলেগ হাতী দেখিবা। চাব পাৰা এতিয়া তাতে বানপানী আছে ন ৰাস্তা ৰাস্তলৈ ওলায় আহে, হৰিণাবোৰৰ। অ' নাই ৰাস্তা ইটো চাইডৰ পৰা, সিটো চাইডলৈ। পলায়, পানী হয় নে ইয়াতে, হয়। সিঁহতৰ খাদ্যবোৰ নাইকিয়া হৈ যায়।
অ অহা-যোৱা কৰিব, কৰি থাকে হেঁতে মানে
অ', অ অহা-যোৱা কৰি থাকে। দিন ভাল থাকিলে তুমি ৰাস্তাতে দেখি যাব পাৰা এনেকুৱা
হয় নেকি? অ নিশ্চয় এবাৰ টো যাবই লাগিব।
অ', অ আমি শ্বিলংৰ পৰা আহি লওঁ, তাৰপিছত যাম।
অ তাতেতো এনে শুনা মতে পৰ্যটনো আহে বহুত।
অহ বহুত আহে দেশ-বিদেশৰ পৰা। আহ দূৰ-দূৰণিৰ পা অহ এশিঙীয়া কাৰণে বিখ্যাত ন‌ জানেই।
সেইবোৰ চাবলৈ আহে।
হয় ভাল লাগে আৰু
এনেই বাৰু আমাৰ অসমত বিশেষকৈ কোনবোৰ ঠাই মানে ভ্ৰমণৰ কাৰণে বিখ্যাত হয় তুমি জানানে?
ভ্ৰমণৰ কাৰণে এতিয়া শিৱসাগৰ আছে তাৰপিছত কাজিৰঙা সলো তাৰপাছত তোমাৰ আৰু আছে, তেনেকৈ অঁ, কামাখ্যা অঁ, কামাখ্যাটো পাৰিম। কামাখ্যা ভ্ৰমণৰ কাৰণেহে অম্বুবাচী, অম্বুবাচী মেলা এতিয়া কিমান মানুহ আহিছে দূৰ-দূৰণিৰ পৰা, দেশ-বিদেশৰ পৰা। ভাল লাগিছে আৰু সেইবোৰ ঠাই ভাল লাগে। মানে আমাৰ গোটেই অসম খনে মানে সেয়া, চাবলগীয়া মানে। ঠাই মানে এখন-দুখন, এখন-দুখন বুলিয়ে নো নহয় আৰু গোটেই অসম খনে আমি ঘূৰিব পাওঁ। মানে চাই আমনি আমনি শেষ শেষ কৰিব নোৱাৰি মানে এনে
শেষ কৰিব নোৱাৰি আচলতে
এতিয়া ৰাষ্ট্ৰীয় উদ্যান আছে, অভয়াৰণ্য আছে এই
মাজুলীৰ বিষয়ে তুমি কিবা জানা নেকি বাৰু?
মাজুলী মই মাজুলী কি বুলি কয় হেৰি এয়া কি বুলি কম এতিয়া মানে, উম এয়া
মানে এনেকুৱা হ'ব পাৰে নেকি? মাজুলী বিশ্ব সৰ্ববৃহৎ নদীদ্বীপ। এনেকুৱা হ'ব পাৰে নেকি?
অ সেইটোও হয়।
হয়। ইয়াৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু বৈষ্ণৱ সংস্কৃতি এনেকুৱা বিখ্যাত, তেনেকে মই শুনিছিলো মানে মানে সেইকাৰণে বোলো কথাটো তোমাৰ পৰা হয় নেকি মহাবিদ্য়ালয় কৰা অ-অ-অ। এনেই এতিয়া মহাবিদ্যালয়ৰ পৰা তোমোলোকক অৰুণাচলত নিয়া হৈ গৈছে।
অ অৰুণাচল প্ৰদেশত নিছে। অৰুণাচল য নবা বাকী
এনেই তুমি অ আছে, এনেই তুমি কোৱাচোন ভ্ৰমণলৈ যাওঁতে কি কি কথা বিশেষকৈ মানে মন কৰিবলগীয়া হয়?
ভ নহয় এতিয়া তুমি আমি এতিয়া
নহ নহ নহয় সেইটো, গ'লে একেলগে গ'ল, সেইটোতো বন সেইটো যিটো বন্ বন্ধু বৰ্গৰ লগত পোৱা এতিয়া এতিয়া ধৰিলা তুমি এয়া অৰুণাচলত গ'লা ইয়াত গোটেই ক'লেজৰ লগৰবোৰ গ'লা তাতে মানে একেলগে অলপ ভাল লাগিছে, কিন্তু মন কৰিব কৰিবলগীয়া মানে কিছুমান বস্তু ধৰি লোৱা নি নিজৰ স সামগ্ৰী এইব এইবোৰকে ধৰি এনেকুৱা কিবা বিশেষ থাকে নেকি বাৰু।
পানী বটলটোৰ পানী যেনে পানীটো আৰু অ'। অ' আৰু মানে লেতেৰা, এতিয়া আমি বেলেগ এখন ঠাইত গৈছোঁ লেত-লেত-লেতেৰা কই থৈ আহিব নোৱাই। অ' পলিথিন এবোৰ মানে আমি ব্যৱহাৰ কৰিব নালাগে আচলতে। প্ৰদূষণ হয়, ঠাইখিনি বেয়া হৈ যায়। এইবো মানি চলিব লাগে। আৰু নিজৰ সামগ্ৰীবোৰ নিজৰ মানে
ৰাখিব লাগে। এনে তুমি এ ভ্ৰমণে শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে তুমি
অ' এতিয়া চোৱা আমি অৰুণাচল প্ৰদেশত আমি নিছিল হয়নে, প্ৰজেক্ট এটাৰ কাৰণে কলেজৰ ৰ পৰা এতিয়া হেখিনি যিখিনি চাইছো এতিয়া মোক বহুত সহায় কৰিছে এতিয়া মানে প্ৰজেক্ট তো বনোৱাত।
উ।
মোৰ নম্বৰো উঠি উঠিছে তেনেকে এতিয়া মই কথাখিনি তোমাক বুজাব পাইছোঁ। অনা সেই তেনেকুৱা আৰু।
তাতে মানে জন জনসংখ্যা বোৰ মানে তাত কেনেকুৱা মানে।
ঘনেই মানে চব ঠাইতে নাই কি অৰুণাচল প্ৰদেশৰ যে জেগাই জেগাই মানে গাঁও ছিষ্টেম, গাঁও নিচিনা মানে হয় হয়- হয় গাঁও দেখিব আৰু মানে আমাৰ অ সম নিচিনা এই সমান নহয় অলপ এঢলীয়া আছ
এঢলীয়া পাহাৰীয়া অঞ্চল টাইপৰ নি। এ এনেই তোমাৰ এনে ভ্ৰমণস্থলী কোনটো বাৰু মানে ক'ত তুমি ধৰি লোৱা অৰুণাচল গ'লা। তাৰপাছত আমাৰ এইফালে টো এয়া ধেই এইফালে শ্বিলং আছে। তুমি এনেই চবতকে কোনটো বেছি ভাল পোৱা।
ভালতো মানে অসম গোটেখনে ভাল লাগে কিন্তু মোৰ মানে বিদেশ ক'লৈ গৈ অলপ উচ্চ স্তৰ বস্তু চাব মো সাগৰ চাব মন গৈছে। মহা
মহাসাগ, তেহ'লে তুমি বাহিৰত যাব লাগিব যি
হয় এতিয়া কেতিয়ালৈ কি হয় আৰু অলপ পইচা পাতি তিওঁ অসুবিধা।
উ। মোৰো পাহাৰীয়া অঞ্চলত ভ্ৰমণ কৰিবলৈ বহুত ইচ্ছা আছে কিন্তু। বহুত ইচ্ছা আছে।
হি-হিমালয় পৰ্বত যাবা নি।
হিমালয়-হিমালয় চাইদে পাৰি। কিন্তু লগ লাগিব বহুত। চাৰি পাঁচজন এনেকে যাব লাগিব। অ' মানে অ'। এনে ভ্ৰমণৰ অৰ্থনৈতিক গুৰুত্ব আছে নেকি কিবা।
মই ক'লোৱেচোন ভ্ৰমণৰ অৰ্থনৈতিক গুৰুত্ব খিনি। আৰু ক'ব লাগিব জানো।
বাৰু বুজিছো বাৰু, এনে ভ্ৰমণৰ সময়ত পৰিৱেশ সংৰক্ষণ জৰুৰী এনেকুৱা কিবা।
পৰিৱেশৰ কিনো কম আৰু মানে বতৰটো চাই যাব লাগিব এতিয়া আমি শ্বিলঙত গ'লে এতিয়া বৰষুণ এতিয়া পানী বহুত হৈ আছে অলপ অসুবিধা অসুবিধা হয়, চব ঠাইতে যে অ', অ', অলপ অসুবিধা। বিধা হয় আৰু।
উম।
অ', বহুত আমি মানে মোবাইল ফোন, টিভিত দেখি দেখিয়ে আছোঁ।
টেলিভিশ্যনত দেখিবলৈ পোৱা গৈছে।
হয়, বাৰু ঠিক আছে নহ'লে ন', মোৰ কাম এটা আছে।
অ', ঠিক আছে বাৰু মই এইট এইটো বিষয়ে আৰু আলোচনা কৰি কৰিব লগা